হেল্ল'!
অ হেল্ল'।
অ কি কৰিছা?
অ এনেই আছো, তুমি?
মই এনেই আছো দিয়া।
অ অ বাকী খবৰ পাতি ভাল নাই তোমাৰ?
খবৰ ভালেই।
অ অ বাকী ভালে এ ন অলপ গাটো মোৰ বেয়া মানে অলপ জ্বৰ জৰ অনুভৱ হৈ আছে।
অ অ মেডিচিন খোৱা নাই?
খাইছো মানে এনে অলপ নৰ্মেলি অলপ মানে অলপ কান্দি অলপ ফুল মানে সেনেকে অলপ পানী চানী অলপ বেছি অলপ বৰষুণ দিছে অলপ জিকি কলো নহয় তো সেইটো কাৰণে অলপ গাতটো অলপ বেয়া হৈ আছে।
অ আচ্ছা।
অ বাকী আৰু কেনে আংকল- আণ্টি কেনে আছে?
আহ মা পাপা ভালেই দিয়া।
অ।
তোমালোকৰ ভালে আছে নে ঘৰৰ চবে?
অ অ ভালে আছে, বাকী ভাত পানী খালে নে খোৱা নাই তুমি?
ভাত পানী আমি খালোৱে।
অ ইমান জলদী তোমালোকে?
উম আজি সোনকালে খালো।
অ ভালেই দিয়া ঠিকে তেতিয়া হলে।
উম। বাকী বিহুত আহিবা?
অ অহ যাম দিয়া, বেছিদিন নাই অ বিহু আহি পালে আৰু।
বিহু আহিলে তাকেতো তাকে বোলো মই বিহুত নাতো সেইকাৰণে ফোন কৰিলো।
অ অ যাম দিয়া তুমিও আহিবা আমাৰ ঘৰত?
আহ যাম দিয়া তুমি আহিবা আগতে।
অ অ যাম দিয়া যাম। বাকী বিহুৰ কথা মন কথা কৈ ভাল লাগে। এনে বিহুৰ বিষয়ে অলপ কথা কবা নেকি এনে?
অ ক'ব পাৰি তুমি এতিয়া কিবা তোমাক লাগে কোৱাচোন?
নাই জানো এনে ভাবিলো এনেই আগৰ কথাবোৰ পাতো বিহুৰ বিষয়ে বিহুৰ অলপ কথা বতৰা ভালকৈ পাতো অলপ।
অহ অ। তাকেইতো আগতে, আগতে যে আমি একদম মাঘৰ বিহুত ইমান ফূৰ্তি কৰিছিলোঁ। ভেলাঘৰ বনাইছিলো
অ সেইটোয়ে মন শুনিচানে তোমাৰ আমি যে অ তুমিতো বেলেগৰ আমি একে স্কুলত যে আছিলো যেতিয়া মনত আছে নাই আমি স্কুলত যে মনত আছে নে তোমাৰ? আমাৰ স্কুলত যে ভেলাঘৰ যে বনাইছ স্কুলত যে ভেলা পুঁজি আৰু ভেলাঘৰ মানে কি উৎসাহ যে আমাৰ।
উম। উম তাকেতো বাপৰে ভেলা ঘৰ বনোৱা উম ভেলা ঘৰ বনাইছিলো পুজি বনাইছিলোঁ মেজি।
সয়া আগতে পুৰা মানে। উৰুকা মানে বিহু নাহিলে বহাগ বিহু নাহাৰ আগতে আমাৰ মানে। মানুহবোৰে কামত লাগি য পুৰা ভেলা ঘৰ ভেলা পুজি বনোৱাৰ কাৰণে পুৰা প্ৰস্তুতি আৰম্ভ হৈ গৈছিল। তোমালোকৰো চেম এনেকুৱা হৈছিল নে।
আম। নেট বনাব পাৰে সিহঁতৰ মানে প্ৰাইজ আছিলে আৰু
অঁ কি কোৱা এনেকুৱা আছিল নেকি তোমালোকৰ ফালে।
উম আমাৰ কম্পিটিশন পাতিছিলে।
অঁ ভালেই। মানে সেইটোোৱে আগৰ দিনবোৰ মনত কৰি ভাল লাগে মনতছেনে আমি যে। আগতে যে ভেলা ভুজি বনাও তাৰ পিছত জ্বলাবৰ কাৰণে কিমান আমি। ইমান আনন্দ কৰিছিলো সেই দিন কেইটাত।
সঁচাকে মনত পৰিলে একদম মানে।
কোৱা কোৱা।
হেল্ল' অঁহ শুনি আছানে অহ। তাকেইতো বোলো আগৰ কথাবিলাক মনত পৰিলে একদম মানে ভাল লাগি যায়।
অঁ সেইটোৰ মই ভাবিলোঁ আজি। আৰু এইটো আমি যে মনত আছে নাই আমি যে। যে উৰোকা ৰাতি যে আমি যে। আগতে যে একেলগে যে আমি যে গোটেই লগৰ। পোহৰ যে এটা যে ভাবইদ অনুষ্ঠান যে খানা চানা যে খাইছিলোঁ ৰাতি।
অহ হাঁহৰ মাংস দি যে খানা খাইছিলোঁ।
সেইটোৱেই কি আনন্দ আছিলে এনেকুৱা আগত তাৰপাছত ৰাতি ৰাতি যে। আমি মনত আছে নাই ৰাতি যে আমি যে অলপ যে চুৰ কৰিব গৈছিলোঁ। যে এই উৰুকা যে নিয়ম যে অলপ।
অঁ আমি যে বেৰা চুৰ কৰি আনি কিনে জুই পুৱাই আছিলোঁ। তোমাৰ মনত আছ নে।
অঁ আছে এইবোৰ আৰু কেনেকে পাহৰিম পুৰণি কথাবোৰ।
আছে একদম মানে সেইবিলাক পাহৰিব নোৱাৰা কথা।
সেইটোৱেই ভাল লাগে কথাবোৰ মনত কৰি তাৰপিছত, আৰু আমি ৰাতিপুৱা তাৰপিছত সকলোৱে গা চা ধুই কিনে। এনে তাৰপিছত ভেলা ভূজিতো জ্বলাই দিয়ে ভেলা ঘৰ জ্বলাই দিয়ে।
তাৰপিছত সকলোৱে আমি ভেলাভুজি তাৰপ্ৰসাদ। প্ৰাৰ্থনা কৰোঁ আমি।
ৰাতি এনেকে কপি কপি যাম।
উম সেইটোৱেই বাকী আৰু তুমি। এনে ব কঙালী বিহু বা কাতি বিহুৰ বিষয়ে ভালকে ক'ব পাৰিবা নেকি অলপ।
অঁ পাৰিম।
কোৱাচোন মানে জানোঁ মানে মই অলপ ভালকে মানে ইমান গম নাপাওঁ কিন্তু কলে ভাল ভাল লাগিব।
অঁ আচ্ছা কাতি বিহুটো মানে কাতি মাহত পাতে। অঁ সেইটো মানে ধৰি লোৱা। অঁহ তুলসী ৰুই পিনে তাতে চাকি বন্তি দি সেৱা কৰে। উম প্ৰাৰ্থনা চাৰ্থনা গাই আৰু গাঁৱৰ ফালে। খেতি চেতি কৰে ন ধানৰ খেতি ত' তাতে ধান। ধান -খেতিত যাতে পোক চোক নধৰে ভালে ভালে যাতে খেতি খিনি হয় গোটেই বছৰ। টো খাব পাৰে আৰু সেইকাৰণে মানে তাতে পথাৰৰ মাজত চাকি জ্বলাই আৰু।
অঁ আচ্ছা ভালেহে তেতিয়া হ'লে। অ ভালে হয়। চল মানে আমি আৰু ইয়াতে আমাৰ। আমাৰ ইয়াত ত এনেকা। তুলসীৰ এনেকুৱা ৰুৱে তাৰ পিছত এনেকা প্ৰসাদ চসাদ। দিয়ে নাম চাম ধৰে এনেকুৱা।
ত আমাৰ ইয়াতটো বাৰু ক'ত আৰু খেতি ধানৰ খেতি ভাল লাগে কাতি বিহু।
চহৰত ইমান ভালকে নাপাতে আৰু।
উম সেইটোৱেই গাঁৱত ভাল লাগে। সেইকাৰণে গাঁৱতে যাওঁ আমি।
অ ভালে মানে তোমালোকে বহুত এনজয় কৰা মানে কাতি বিহুত।
উম বহুত এনজয় কৰোঁ বহুত ভাল লাগে। তুমিওঁ যাবা নহলে গাঁৱত এবাৰ যাই চাবা কেনেকুৱা। কেনেকোৱা লাগে বহুত ভাল লাগে তোমাক ভালে লাগিব।
অ ঠিকে চাওঁ মই এইবাৰ সময় পালে মই সময় নাপাওঁ নহয়।
অ আচ্ছা হলেওঁ তাৰ মাজত সময় ওঁলাই যাবা।
অ সেইটো থিকে ক দিছে বাকী আৰু অ বাকী আৰু এইবাৰ বহাগ বিহু যে আহিব। তুমি ডান্স কৰিবা নে আগতে ডান্স কৰিলো চনেকুৱ। অ আগতেো কি ধুনীয়া নাচিছিলা তুমি। নহয় তু বহুত ভাল ধুনীয়াকৈ নাচিছিলো। কি পইতাম আছে আছা।
মই নাচো বিহু অ।
অ একদম সৰুৰ পৰা তুমি নাচি আছা।
হয় ভাল লাগে মোৰ নাচি পিনে তুমি নানাচা নেকি তুমিওতো নাচিছিলা আগতে।
অ আছো মাজে আজিকালি এনেই গান গাওঁ মই গ অলপ গান গোৱা ষ্টাৰ্ট কৰিছো অলপ। মানে আজিকালি ত' এনেকুৱা অলপ গানৰ অলপ আগ্ৰহ বাঢ়ি গ'ল। নাচিব জানো কিন্তু বিহুত মানে অলপ মই ম। কাথা মাৰি আছো মানেদৰে গান চান এইবোৰ পঞ্চত কৰিব পাৰো নেকি অলপ।
উম। সটো বহুত ভাল কথা হৈছে তুমি ভালকে কৰিবা নহলে বহুত ভাল কথা। কথা হৈছে ন।
জানো ডান্স মানে কি জানো কিন্তু মানে কলেজৰ আচল তুমি দেখাই পাইছিলা নহয়। মানে শুনিছা চাগ কি চাগে তুমি এই মই গান চান যে গাইছা। টো কিবা শিকিছিলো বহুতকত। গানৰ ফালৰ পৰা ত মই এইটোয়ে ভাবিলো অলপ বিহুত এইবাৰ অল গান চান গাম। ত আগজ পুৰণি বিহুৰ কথাবোৰ মন আছে নে নাই তোমাৰ।
অ আছে।
অহ। পিছে কোৱাচোন কি কি কৰিছিলা আগতেনে কোৱাচোন।
কি কৈছা।
কি কি কৰিছিল লগ কোৱাচোন তুমি আগত।
অ মইতো সৰু পৰাই বিহু নাচিছিলো ন।
অ।
ত' আমি লগৰ কেইজনী একদম এবাৰ ফাংচন আছিলে হা। আমি তিনিজনীমান লগৰে। লগৰ ছোৱালী এনেকে নাচিব গৈছিলো তাৰ পিছত আমি অ ভালকে প্ৰেক্টিচ কৰাও নাছিলো। সেইটো আমাৰ বিহু। জটো ইমানেই আমাক ফাৰ্ষ্ট প্ৰাইজ দিছিলে।
কি কোৱা। এইটোয়ে ভালে। আৰু বিহুত পিছে আজিকালি আগৰ দৰে ফুৰিব চুৰিব যোৱা নাই ন আগতে যেনেককা। বিহুত যেনেকে বহাগ বিহু চ ক'ৰব ক'ব বেলেগ। বলেগ জো ফাংচন চত গৈছিলে তোমালোকে।
আজিকালি সেনেকে যোৱা নহয়ে দিয়া মানে টাইম নিমিলে ন এতিয়া ডাঙৰ হৈ গলো।
উম সেইটোয়ে আগতে বহুত গৈছিলো মনত আছে।
উম মনত আছে।
মানে ভালে লাগিছিলে আগতে এনেকুৱা বিহু চিহু যে গৈছিলো প্ৰতিযোগিতা কিবা কিবি প্ৰতিযোগিতা। খেলা ধূলা হৈছিল যে বিহুৰ মঞ্চত এইবোৰ খেলিছিলো আৰু দিনত যায় তাৰ পাছত ৰাতি ফাংচন হয় গান চান আনিবোৰ। নাচিছিলো কি ভাল লাগিছিল আগতে।
তাকেতো আজিকালি আৰু কমি গ'ল দিয়া। তাকো ভাবিছো আৰুব মই আৰু মানে ডান্সত হেৰি কৰিম বুলি।
অঁ সেইটোয়ে আগৰ মানে কথাটো সেইটোয়ে, উ সেইটোয়ে আগৰ মানে এনেকুৱা যে আনন্দ। আনন্দ আছে আজিকালি নায়ে কি বা হ'ল।
আজি গলে গলে। আজিকালি মানে মডাৰ্ণ ডান্স বিলাক মানে বেছি। গুচিছে আজিকালি বিহুতো আৰু ইমান মানুহ ভালে নাপায়।
সেইটয়ে মানে ইমান ভাল উৎসৱ আছিলে আগতে ইমান ভাল পাইছিলো আজিকালি আৰু। উৎসাহটো সব আৰু কমি গৈছে সেইটো মানে আমাৰ ওলোৱা অলপ। ওলাই ভাল নালা হৈ গৈছে আজিকালি।
আহ সিকেইেত দিয়া।
অঁ অঁ।
কি আগৰ কথাবিলাক মৰিলে দুখ লাগে।
সেইটোৱে আৰু এইটোয়ে আগৰ কথাবাৰু ঘূৰি নাহে।
উম হম।
পিছে দেখা যাব কি কৰা যায় এতিয়া।
সেইটো নহ'লে এটা কাম কৰিবা আমাৰ। তে ওলাব পাৰা। তুমিতো গান গাব জানাই।
অঁ নহলে এটা কাম কৰ তোমালোকে যে বিহু দলটো যে আছে। তাতে তো গান গোৱা মানুহ লাগে নেকি কোনোবা।
অঁ আমাকতো লাগেই তুমি আহিছা।
অঁ অঁ ঠিকেই নহয় মই পাৰো মই এনে গান। বিহু গান এইবোৰ জানো মই শিকিছো মই। তোমালোকে একবাৰ চাই ল'বা তোমাল, অ চাই ল'বা বা। কেনেকুৱা অ কৰো অলপ চাই লবা, তুমি এনে দেখা পাইছা ত কলেজত গোৱা। তুমি কলেজ চললেমাৰৰ কম্পিটিশন দেখা পাইছা।
তোমাৰ, বা তোমাৰ গান বিলাক শুনি পিনে।
অঁ অঁ। চাব চেষ্টা কৰিম উ মোক কবা কি কেতিয়াৰ পৰা এইবোৰ আৰম্ভ হব।
উম উম আচ্ছা মই খবৰ কৰিম মোৰ লগৰ বহুত চচিৰি আছে। চিনাকি মই সনেকে সুধি পিননে সিহঁতক কম তোমাক লমেই দিয়া আমাৰ গ্ৰুপত।
অঁ ঠিক আছে মই অঁ। আকৌ ভাল লাগিব তোমালোকে আমি সকলোৱে আকৌ, এনেকে তুমি মিলি মেলি বিহু চিহু কৰ ভাল লাগিব।
আঁহ।
অঁ সেনেকুৱা আৰু চাওঁ কি হয় এইবাৰ, মোক জনাই দিবা হাঁ পিছেহে। বা মোক অলপ মায়ে মাতি আছে হা মই যাব লাগিব অলপ। বেলেগ দিনা কথা পাতিম হা। অ দিয়া।